অ হেল্ল'।
অ কি কৰি আছা?
আছো ৰ'বা তুমি কি কৰি আছা?
মইয়ো আছোঁ আৰু অলপ বহি।
চাহ খালা নে।
চাহ তাহ খালানে নাই।
খাইছোঁ তুমি?
মই নাই আৰু মানে বনাব। তাৰপিছত মই খাম মাহঁতৰ লগত একেলগতে।
উম বিৰাট গৰম দিছে ন আজি।
সেইটোৱে টো অলপ। বৰষুণ দিলে ভাল আছিল ঠাণ্ডা পৰিল হয়।
অ ইমান গৰম ঠাণ্ডা জেগাত যাব ইচ্ছা যাই আছে।
আমাৰ ঠাণ্ডা জেগা বুলিও ক'লে আৰু। কি শ্বিলঙ বেলেগ জেগা নায়ে আৰু ওহো।
অঁ।
চবতকে ওচৰ সিটোয়ে চোন।
অহ দিনত কি খালা।
দিনত মই ভাত।
অঁ আৰু।
ভাতৰ লগত মানে। ঘুগুনি বনাইছিলে তাৰপিছত ভাজি আছিল। সেইয়াই আৰু।
অহ। মই মানে অলপ এনে বাহিৰত ওলাই গ'লো ফুৰিব কাৰণে লগৰ ছোৱালী কেইটাৰ লগত। তেনে এটা কেফেত গ'লো তাতে খালো আৰু ছবে অৰ্ডাৰ কৰি কিনে। সেই পিজা বিৰিয়ানী ভেজ বিৰিয়ানী টিক্কা।
এইটো হয় লগৰ লগত গ'লে সেনেকেই খোৱা যায় আৰু সেনেকেই পেট ভৰি যায়।
অ আৰু ঘৰত আহি ইচ্ছা নাযায় খাবৰ কাৰণে।
সেইটোও হয় এহে। আৰু আমি বেছিভাগতো ফাষ্ট ফুডে খাওঁ ঘৰৰ বস্তু। বস্তু বুলি কলে আমাৰ মাথা বিষাই ন।
অঁ। ঘৰৰ বস্তুও খোৱা নাযায় আৰু ইমান। বাহিৰৰ বস্তু মানে খাই খাই। শে হৈ যায় ন টেষ্ট লাগি যায় বাহিৰা বস্তুৰ সেইকাৰণে।
উম। মানে সেইটো আৰু আমাৰ এডিকটেড বুলি কয় ন তেনেকুৱা টাইপ হৈ গৈছে। এৰিব নোৱাৰোঁ একেবাৰে।
অ সেইটোও হয় দিয়াচোন।
এতিয়া পিছে পঢ়া পাতি কেনেকুৱা চলি আছে?
ভালে চলি আছে আৰু ঠিক ঠাক, চামাৰ ভেকেশচন দিছে এতিয়া। চামাৰ ভেকেশচনো শেষ হব তাৰপিছত ক্লাচ ষ্টাৰ্ট হব। তোমাৰ কেনেকুৱা?
কেতিয়া শেষ হ'ব চামাৰ ভেকেশ্যন?
আগষ্টৰ মানে এক তাৰিখৰ পৰা ক্লাছেচ ষ্টাৰ্ট হৈ যাব, এডমিশ্যনচ ষ্টাৰ্ট হ'ব জুলাইত।
জুলাইত মিশ্যন কৰিব লাগিব হে বাকী ঠিকে বাকীবোৰ ঠিকে আছে নে?
বাকীবোৰতো চব বঢ়িয়া চলি আছে এতিয়ালৈকে।
অহ।
একেবাৰে বিন্দাছ আছোঁ।
সেইটো।
এতিয়াটো উম, এতিয়াতো আমাৰ ইয়াত অম্বুবাচী মেলা হ'ব ন' যাবানে?
সেইটো লগাই দিয়াচোন অহ'।
হেল্ল?
তই আকৌ খুললি নহ? অঁ হেল্ল।
অঁ, এতিয়া এতিয়া যে ইয়াত অম্বুবাচী মেলা হৈছে হ'ব।
অঁ, যাম ৰ'বা।
হয় নিকি?
অহ। তুমি যাবানে? কি লগাই দি নাজানা ত' দিদিক বুলাওঁ অ এ এক মিনিট প'ৰ জিজু মমী বুলা ৰহী হে অ' পাপা
কিবা কাম আছে নেকি? হেল্ল।
অঁ নাই দিয়া এতিয়া কোৱা মানে এনেই মানে কো কিবা এটা আছিল বাৰু শেষ হৈ গ'ল কোৱা।
অহ সেই অম্বুবাচী মেলাৰ কথা কৈছোঁ, যাম যাবা নে নোযোৱা?
অ যাম দিয়া, লগ পাম আৰু কেতিয়াবা গ'লে।
তাকেইতো ডেটটো ক'বা আৰু কেতিয়া যাওঁ।
অ।
একে লগতে যাব পাৰিম ন' তেতিয়া।
অ' সেইটোৱে উম আৰু বহুত ভিৰো হয় তাতে।
কি কৰিবা? কি খাবা?
বনাব আৰু মায়ে চব্জি, ভাত, দাল। ভেজটো নহয় দিয়াচোন নন ভেজে হ'ব।
আৰু এতিয়াৰ পৰাই হিৰ হৈ আছে সেই মানুহবোৰ গৈয়ে আছে, মানে বাহিৰত পাণ্ডিত চাণ্ডিত আহে ন। যাদৱ পায়েং আজি দেখিছিলো। কেটামান পেট পাণ্ডিত বোৰ গৈ আছিলে।
ময়ো কালি ফেঞ্চিত গৈ ছিলোঁ ন, তেতিয়া দেখা পাইছোঁ, লগতে মা নে, আৰ্মি বিলাকো মানে কি অঁ বাছত এনেকে লৈ যাই আছে সিহঁতক, সিহঁতেও ডিউটি কৰিব ন'। তেতিয়া
অঁ ধুনু
ময়ো ভাবিছোঁ ময়ো ভলেণ্টিয়াৰ কৰিম বুলি।
সেইটোয়ে বহুত ভিৰ আৰু গৰম এতিয়া শেষ হৈ আছে ন। তাত ভিৰত আৰুয়ে ডিহাইড্ৰেচন হ'ব। ইমান মানুহ
মানুহটো কিমান মোৰ ঘূৰাই পৰিব ঠিক নাই।
সেইটো অলপ বৰষুণ দিলেও ভাল আছিলে, নিদে বৰষুন চৰষুণ।
সেইটোয়ে অলপ ঠাণ্ডা পৰিলো হয়।
অলো ৱেডাৰটো এনেকা কৰে যে বৰ বৰষুণ দিব, কিন্তু সেই নহয় বৰষুণ নিদিয়ে।
উম মানে আজিও ছেম মানে তেনেকুৱা কৰিছে। বৰষুণ দিওঁ দিওঁ টাইপৰ কৰিছে। কিন্তু নাজানো আৰু বৰষুণটো ক'ত গুচি যায়।
সেইটো গুচি যায় বতাই লৈ গুচি যায় যে।
হ'লেও মানে সেইকেইদিন যেনেকুৱা ৰ'দ দিছিলে, তাতকেতো অলপ ৱেডাৰটো মানে ভালেই আছে। নহ'লেতো, কেনেকুৱা ৰ'দ দিছিলে সেইকেদিন। ক'তো যাব নোৱাৰি, ঘৰটো থাকিব নোৱাৰি।
অ।